তুমি
মই ভালে আছো, এই তোমাক বহুত দিন হৈ গ'ল দেখা নাই।
এ, মই কলকাতা চাইডে আহিছিলো।
কলকাতা পালাগে নেকি, অঁ। মইতো ইয়াতে আছো, লেকল ই, মই ইয়াত সেই বৰ্তমান মেনেজমেট অফিচৰ কাম পালো যে।
অঁ
তুমি তাত কি কৰি আছা?
হাজিৰা।
ট্ৰেইনত
অঁ
মানে কেনেকে কৰা?
সেইটো মানে কি? পাঁচটা, ছয়টা মেনেজমেন্ট অফিচৰ নামত এনে ঘূৰি ফুৰে, সেইবোৰকে ধৰি ধৰি প চাই আৰু জেলত সেইটো কাম।
অঁ, আচ্ছা আচ্ছা নহয় এনে কিবা হাত চাৰি চাট চৰি বজাব নালাগে।
নাই নাই সে‌ সেইটো টিম আমাৰ নহয়, সেইটো বেলেগ ডিপাৰ্টমেণ্ট। উম, হ'ব এতিয়া তুমি ক'চৰ কথা কিবা কবা কৈছিলা, সেইদিনা সেইটো কোৱা।
অঁ, কোচ মানে এই সেইদিনা যে কৈছিলো তোমাক ন। আচ্ছা, আচ্ছা মানে ক'ত আছিলো জানো?
তুমি আছিলা যে, তোমাৰ দুইটা কোচ আছিলে।
অঁ য়েছ মোৰ দুটা নহয় মোৰ তিনিটা কোৰ্চ আছিলে।
অঁ ত এইবোৰৰে কোৱা আৰু কথা কেই কেইটা কোৱা।
প্ৰথম কৰ্চটো মানে বহুত ভালে আছিলে মানে কৰ্চ ফিজিক এফেয়াৰটো। ফিজিক্স চিজিক ভাল মানে, ভাল শিকায়।
উম উম।
আৰু তোমাৰ লগত বিহেভো ভালে কৰে, মানে কিন্তু কথা এটা হল কৈছো যে তুমি ভাল বছক যদি তুমি ভাল বিহেভ কৰা মানে অকমান টাইমৰ কাৰি যদি নকৰা ভালকে বিহেভটো, তেতিয়া মানে তোমাৰ ওপৰত এক্সনটো বেয়াকে লয়।
অ
সেইটো এটা ডেঞ্জাৰ অঁ, তাৰ সেইটো এটা মিছ পইণ্ট, তাৰ আৰু হল যে তুমি ক'চক মানে অলপ ইমপ্ৰেছ কৰি থাকিব লাগিব, তোমাৰ অলপ মানে পইচাৰ পৰা মানে ইনভেষ্টমেন্টত যায়।
উম, বেছি যায় নে কমে যায়?
বেছি মানে এনেকে নহয়, যেতিয়া ক'চৰ মানে বাৰ্থডে চাৰ্থডে আহে।
অ এ তেতিয়াতো সেটো দিব লাগে আৰু।
তেতিয়া মানে তোমাৰ পৰা বেছিয়ে কিবা এটা এক্সপেক্ট কৰি দিয়ে মানে যোনটো মই নোৱাৰিছিলো মানে।
অ তেতিয়া মানে অলপ বেছি সেই ফুটনি কব পাৰিব দিয়ক উম
অ তাৰপা সেইটোতো গ'ল তাৰ পৰা মানে কচটো কি হয় তুমি যদি আ মানে দহ পোন্ধৰ দিন যদি তুমি প্ৰেক্টিছ নোযোৱা তেতিয়া মানে বেলেগ আকৌ মানে বেলেগে সেই মানুহৰ ওচৰত গুচি যায় বেলেগ প্লেয়াৰ ওচৰত শুনিছা হেল্ল হেল্ল' কি হয় বাও
হেল্ল'
শুনিছা নাই কি হল মাজতে
অ মানে এইটো কি হ'ল যে অকস্মাতে মাত আহাই নাই নেটৱৰ্কৰ কিবা ইছ্যু দেখাই দিলে উম তাৰপিছত সেইটো তা সেই পইচা বহুত যায়
অ পইচা বহুত যায় আৰু এটা কি মিছফেক্টৰ মানে তোমাক কচটো বেছি ফিজিকেল নিশিকাই মানে।
স্পাইৰিং কৰিব নিদিলে আৰু কি হব নিজে কোৱাচোন কাম নাই সেইটো
ধৰিলে মানে বেছিকে নিজে তোমাক দিব তুমি মানে অলপমান কচটোক মনাব লাগিব তেতিয়া দিব
অ তেতিয়া হৈ যাব মানে এইটো নাখায় বেছি
তোমাৰ অ নাখায় বেছি তোমাক মানে ৰেচলিং কৰিবই নিদিয়ে কিন্তু এক মানে হেড স্প্ৰাইংটো যোনটো মুখেদি যে কৰে
অ অ সেইবোৰ গম পাইছো মানে তোমাৰ এই এ ষ্ট্ৰাইকিং আছে কিন্তু টেক ডাউন নাই
আ টেকডাউন নাই টেকডাউনটো নাই বাৰু সেইটো সেইটো বহুত ৰিস্কি হয়। কিন্তু মানে ষ্টাৰিংটো নৰ্মেলটো পাৰি গেডলিং চেডলিং নোৱাৰি কিন্তু বেলেগ তুমি যদি নিজে মন যোৱা তোমাৰ বোলে ৰখিব পৰা নাই তেতিয়া দিব আৰু
অকে বুজিলো আৰু
উ তাৰপা চেকেণ্ড কচটো মানে অনলাইন আছিলে।
অ
সেইটো কৰ্চ কিন্তু মানিব লাগিব তুমি এ মোৰ ভাগত দুটা কচ মানে একদম পাৰফেক্ট যাব কৈছো নহয় ফাৰ্ষ্ট কচটো ফিজিক বঢ়িয়াচে ছেকেণ্ড কচটো বঢ়িয়া মানে তোমাক তুমি যদি ইটো সিটোক দেখা নহয় তুমি কনফিউজ হৈ যাবা তুমি কোনটো চোচ কৰিবা নকৰা
তা ছেকেণ্ডটো যদি বেছি ভাল তেতিয়া ছেকেণ্ডটোৰহে কন্টেক্টটো লোৱাটো বেছি ভাল হ'ব নেকি
ভাল ছেকেণ্ডটো ভাল হয় মানে অকমান হাইটটো বেছি ফাৰ্ষ্ট কচ টো অলপ হাইটতো কম আছিলে
অ মোতকে বেছি নেকি
তোমাতকে বেছি নহয়
অ তেতিয়া চিন্তা নাই আৰু হৈ যাব
অ কিন্তু এতিয়া কেচটো হ'ল যে ছেকেণ্ড কৰ্চটো অনলাইন
অনলাইন বেছি ভাল মানে কি সেইটোত ৰিস্ক নাথাকে ন
আৰু নাথাকে কিন্তু আৰু লং দিচতেন্স মানে
চলি যাব তেতিয়া মানে কি যে একেলগতে আমি দুইটা তিনটা কোচিঙত গৈ পেলাই শিকিব পাৰো নহলে কি অকল মৰতোত তে থাক মৰটোতে থাক সেইটো হৈ থাকে
তুমিতো গম নাপাবা ন এতিয়া তোমাৰ কোচটোৱে কেইটা লৰা প্লেয়াৰ শিকাই আছে।
এইটো শিকক মই একো প্ৰব্লেম নাই মানে। মই নিজে যদি চাইড কোচ হিচাপে থম তে মোক চাইড প্লেয়াৰ থলে কি যায়।
এই তোমাৰ তুমি আকৌ সেনেকে ভাবিছা মই আক সেনেকে ভ'বা নাছিলো।
অ এ নহয় এটো মানে কি চিটুৱেশচনক চোৱা নজৰীয়া থাকে
অ তোমাৰ বেলেগ মোৰ বেলেগ
নহয় মোৰ হয় গৈছে বেলেগ
অ তোমাৰ মানে পাইঠত পৰি গৈছা ন
উম বাধ্যতাত আছোঁ।
অ বাধ্যতামোলক তাৰপা আৰু দত চাৰ্ট কতচটো কথা কলে তুমি চাগে ভয়ে খাই যাবা
কিয় এনেকুৱা কি
মানে যদি সানীয়ে যোনবিলাক প্ৰেক্টিচ যে কৰিছিলে নাইট ফাইট নাইটত
উম উম, বিচাৰি
তাৰ সেইটো যদি হাণ্ড্ৰেট পাৰ্চেণ্ট মই তোমাৰ চেভেন্তি এইটি ওৱান পাৰ্চেন মান হৈ গৈছিলে।
হা
কুকুৰ
পলাই গল পলাই গ'ল কুকুৰ পলাই গ'ল।
গুৱাহাটীতহে আছে
অ এ সি গ গুৱাহাটীত আছে মই কুকুৰৰ কথা কৈছোঁ।
তাকেতো গুৱাহাটীতে আছে ন
এগাল কুকুৰ থাকে ন এটাই নাথাকে ন
হব পাৰে।
এইটো
অ তাৰা জো থাৰ্ ক আছিলে
উম
এইটো মানে মোক নিজে এপ্ৰচ কৰি মিনে কৈছে শিকিবা নেকি বুলি।
অ
তাৰপৰা তাৰপৰা মই যদি মানে মই সেনেকে কোৱা নাছিলে মানে প্ৰথমতে নৰ্মেল চিনাকি হ'লো মই গম নাপাওঁ কোচ বুলি।
উম
শিকায় বুলি তাৰ পৰা নৰ্মেল কথা ছঠা এটা পাতো আৰু তাৰ পৰা এদিন ঘপককে কৰিলেনো মই বোলে ইমান এনেকে শিকাওঁ মোৰ কচিং হিষ্ট্ৰিটোত তুমি মানে ফাৰ্ষ্ট ষ্টুডেণ্ট আৰু তোমাক বহুত ভালকে শিকাম।
অ'
মোৰো হ'ব তাৰপা এই শিকালে কিন্তু অনলাইনত শিকালে কিন্তু বহুত ভালকে শিকালে
উম মোক মানে এতিয়া মন এনেকে গৈছে যে মই অলপ গৈ পেলাই শিকি লওঁ মানে সেই তোৰ যদি ভাল শিকে তেতিয়া একো প্ৰব্লেম নাই ন।
ভাল শিকাইছে ভাল শিকাইছে কিন্তু ক্ল'জ ড্ৰটেন হা ডচেঞ্চটো ওচৰতে
হব একো নাই ক'ত আছে কচিংটো ক'ত কচিংটো ক'ত
কচিং চেণ্টাৰটো মোৰ ঘৰৰ ওচৰত।
তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ এই চিডিউল উচৰত আকৌ
অ চিৰি ৰডত কচিং চেণ্টাৰ আছিল অ মনত আহিছে।
খালি এইটোত ইনভেচমেনো বেছি নাই হা মানে নাট নালাগে বাৰ বাৰু মইতো আজিলৈকে দছ টকা এটা দি পোৱা নাই।
তেতিয়া বহুতে বেছি ভাল আৰু এইটো। থাৰ্ড কোচৰ আৰু ছেকেণ্ড কোচৰে কণ্টেক্টো দি দিয়া। তুমি
ছেকেণ্ড কৰ্চৰ কণ্টেক্টটো বৰ্তমান মোৰ ওচৰত নাই। মোৰ মানে ক'চটো কিবা বেয়া পালে মানে এতিয়া ব্লক কৰি থোৱা আছে।
অ
চব পিন্ধাই মান কণ্টেকট নাই একোৱেই চাঞ্চ নাই মোক কণ্টেকট কৰিব পৰা।
মানে কাজিয়া হয় থাকিলে একো
অ শেষ বছৰ মানে মোৰ ফলং লিষ্টত ফল'লোৱাৰাৰ্চত যিমান মানুহ আছিলে চবকে বলক কৰি দিলে।
তেতিয়া এটা কাম কৰা।
কোৱা?
থাৰ্ড কোচৰ যোনটো আছিলে তাৰে কণ্টেক্ট কেইটা দি দিয় মোক-
থাক কষ্টৰ কৰেন দিলে মানে তুমি মানে কচক চিনি পোৱা। মানে তুমি বহুত ভালকে চিনি পোৱা। মানে বহুত ভালকে নহয় তুমি আগতে লগ পাইছা মানে এনেকুৱা।
অ আৰু সেই ষ্টাৰ স্পৰ্ট ক্লব নি?
হা
ষ্টাৰ স্পৰ্টছ ক্লব।
হা নহয় নহয়।
সেইটোতো নহয় ন।
এ এইটো নহয় এ ইমান বেয়া কথা পা মানে সেই আক
অ সেইটো মোক ভয় লাগি গৈছিলে মানে।
সেইটো মানোউথ আফ্ৰিকান চাউথ আফ্ৰিকান কছে আকৌ ন।
অ মোক সেনেকুৱা নালাগে মানে মোক লাগে ইউ, এছ এ টাইপ ষ্টাইল বুজিছা।
ইউ এছ এ তো নহয় এছিয়ান টাইপ হয়।
হ'ব ইউ এছ এ চাইনা জাপান এনেকুৱা যিকোনো থাক আৰু
খালী এটা তোমাক মানে মিছ পইণ্ট আৰু
কি?
কচৰ মানে চকুকেইটা অলপ মু চকুকেইটা নহয় মানে অভাৰল মুখখন বৰ এটা ভাল নহয় মানে
অ মই লগ পাইছিলো মনত আহিছে।
অ
সেইটো নহয় জানো যোনটোক মই লগ পাইছিলো।
কোনটোক
এই কিবা এটা প্ৰগ্ৰামত যে আমি লগ পাইছিলো।
প্ৰগ্ৰামত প্ৰগ্ৰামত
দূৰৰ পৰা দেখাইছিলা মোক।
অ নহয় সেইটোয়েতো মোৰ ফাৰ্ষ্ট কৰ্চ আছিলে ন কচটো।
অ সেইটো ফাৰষ্ট কৰিছিলোঁ।
সেইটো ফাৰ্ষ্ট কৰ্চ আছিলে তোমাক দেখুৱাতো। ছেকেণ্ড কৰ্চটো তিনিচুকীয়া।
ক'ত আছে?
তিনিচুকীয়া
কৰেণ্টলি
কাইলে থাৰত কৰ্চ ত ইয়াতে আছে।
অ থাৰ্ড তো ইয়াত ন,
অ
উ থৰ্ডটু ক থৰ্ড টু কোন হয় নাম ক
নামতটো ক'বলে অলপ মানে কি হয় ক তোৰ লগত মানে মোক কৈছো তুমি কাকো নকবা সেইটো মানে তোমাক প্ৰাইভেট কে শিকাইছো ন চ' ডাক্তক নকবাগে মই কোৱা নাই কাকো।
মোক কোৱা বাৰু মইও তো শিকিম ন এতিয়া
তুমি শিকিলে আক মোৰ প্ৰবলেমটো বেয়া হৈ যাব নহয়
নহ নহ মই
তুমি সনিক কবাছ তুমি চ ৰবা ৰবা তুমি চানিক কবা চানিয়ে চানিয়ে চানিক চানিক কবৰ
এক চেকেণ্ড ৰ'বা দে ৰ'বা তুমি এক বাৰ আ কৰ ৰ'বা
অ ৰৈ আছোঁ। অ ভাত খালা? কি কৰিছা? অ পঢ়া কেনেকােৱা চলিছে?
হেল্ল'
আচ্ছা আচ্ছা অ ক
অ এতিয়া মাত পাইছানে তুমি?
অঁ মাত পাইছোঁ মাত পাইছোঁ।
এইটো মানে কি মাত অহা নাছিলে ইয়াত নেটৱৰ্কৰ বায়ে বায়ে মানে ইছ্যু ইমান দেখাইছে ন আজি কি ক
তোমাৰ কি হৈছে মানে টাৱাৰ এটা কিনি লোৱা না
এইটো এ কিনিব লাগিব সেইটো বেকআপ হৈ থাকিলে যে আগৰটো
অ হ হ হ তোমাৰ টাৱাৰ কেইটা ইমান বেয়া নে?
নহয় ভালে এয়া
এতিয়া কৰ্চে প্ৰেক্টিচ কেনেকে কৰাব তাৱাৰে বেয়া তুমি কেনেক প্ৰেক্টিচ কৰিবা?
সেইটোতো চিন্তা নাই মোৰ ওচৰত এগাল ৰাস্তা আছে মানে।
ৰাস্তা এটাই থাকে ত তোমাৰ বেলেগ বেলেগ আছে নেকি? অ মই বোলো তুমি সেনেকুৱা বা -
এ না না না নাই সেনেকুৱা
ন এতিয়া মানে থাৰ্ড কৰ্চ মোৰ ওচৰত মানে থাৰ্ড ক'ৰ্চে দিয়া প্ৰেক্টিচৰ ভডিঅ'কেইটা আছে।
অঁ
আৰু ফটো চটো আছে মানে ক'ত কেনে কি কৰিব লাগে অ সেই গেইটা নাগ দে প্ৰাইম
হ'ব মোক সেইবোৰে দি দিয় আৰু
অ সেইবোৰ মানে তুমি অলপ এবছৰমানান উঠিব লাগিব
অ তুমি ইতিয়া আা নাই তুমি প্ৰে্টিছ কৰ আছা
হা
তুমি প্ৰেকটিছ কৰি আছা নে এতিয়া
অ দাদা ক
অ মই ভাবিলো এই তিনিটা কোচ তুমি এৰি দিছিলা
নহয় নহয় মইতো থাৰ্ড কক ধৰাই নাই কেতিয়া মোক সুধিছিলে সুিছ বুলি যে কৈছিলো ময় সুধিছিলো তুমি ষ্টুডেন্ বনিবা নিম মইতো ষ্টুডেন্ট নহব নো মোৰ এতিয়া মানে বৰ্তমান শিকিবলৈ মন নাই
অ
তাৰপৰা মই মানে কো আপুনি ফ্ৰেণ্ড হিচাপে থাকক বুলি কলো তাৰৰা সেই ফ্ৰেণ্ডে ফ্ৰেডে মানে শিকাই দ লাগে আৰু
অ অ
এ
তাৰপিছত মই মানে এতিয়া অলপ বৰ্ষৰ পৰি
মই বেলেগ বেলেগ মাছ শুনিছো যে
নহয় নহয় সেইবোৰ নহয় মানে কি এতিয়া এটা প্ৰশ্ন দিব আছিল মই সুধিছো